আলু পুৰা।
হয় কোৱা।
হয় আহ মই আজিকালি বহুত শুনিছো ডিজিটেল এজুকে্চনৰ কথা মানে আহ যান্ত্ৰিক শিক্ষা বুলিও কব পাৰি ডিজিটেল শিক্ষা আৰু উ মই জানিব বিচাৰিছিলো তুমি ইয়াৰ বিষয়ে কি ভাবা এজন ষ্টুডেণ্ট হিচাপে
হয় মনিশা বিশেষকৈ মানে এয়া কভিড নাইনটিন মানে যোৱাৰ পিছত অনলাইন শিক্ষাৰ বৃদ্ধি বহুত বৃদ্ধি পাইছে কিন্তু মানে ধৰা অনলাইন যেতিয়াৰ পৰা আমি কভিড নাইনটিন আছিলে তেতিয়া কিন্তু মানে ভাল আছিলে বাট তেওঁৰ মানে পঢ়া শুনা বহুতখিনি ক্ষতি গৈছে দুবছৰ ধৰি যিহেতু কিন্তু এতিয়া মানে কভিড নাইনটিন যেতিয়াৰ পৰা পাছৰ পৰা গৈছে তেতিয়া শিক্ষা মানে বেছিকৈ বৃদ্ধি হৈছে
ধৰণৰ ডিজিটেল প্লেটফৰ্মবিলাক আমি দেখিবলৈ পাইছো অ ইউটিউবত বহুত ধৰণৰ চেনেলবোৰ দেখিবলৈ পাইছো য'ত অ শিক্ষা দিয়া হয় যেনেকে ফিজিক্সৱালা ক'ব পাৰি লগতে এপছসমূহ বেলেগ বেলেগ যত ডিজিটেল শিক্ষা দিয়া হয় আ কভিড নাইনটিনত স্কুলবোৰতো বন্ধই আছিলে সেই ক্ষেত ল'ৰা ছোৱালীবিলাকে ডিজিট শিক্ষা লৈছিলে তেতিয়া আ স্কুলবোৰত যেতিয়া কভিড নাইন চলি আছিলে তেতিয়া আ টিচাৰসকল কিমানখিনি আগবাঢ়ি বা কিমানখিনি আ ভালদৰে তেওঁলোকে ডিজিটেল শিক্ষা প্ৰদান কৰিব পাৰিছিলে
কিন্তু মানে চোৱা মানে চাব গলে সেইটো সময়ত আমাৰ শিক্ষা খিনি বহুতখিনি পিচুৱাই হে গৈছিলে একচুৱেলি ম মই ভাবো বহুতখিনি পিছুৱাই গৈছিলে কাৰণ স্কুলত গৈ বা মানে বিদ্যালয়ত গৈ যোনটো মানে শিক্ষা আহৰণ কৰিব পাৰি বাট হে ঘৰত থাকি কৰাতটো মানে কৰে অবিয়াচলি কৰে বাট সেইটো মানে কমপ্লিতলি নকৰে ন সেইটো কাৰণে মানে বহুত খিনি আমাৰ দেশখন পিচুৱাহে গৈছে একচুৱেলি মানে যিটো কথা ক'ব গ'লে আমাৰ বহুতখিনি শিক্ষা বাঢ়িছে বহুত মানে কভিড নাইনটিনৰ পিছত বহুতখিনি ভালো হৈছে বহুত খিনি বেয়াও হৈছে এতিয়া মানে কব গ'লে দুইফালে সমানে গৈছে
হয় হয়। তোমাৰ কথাখিনিৰ লগত মই সন সন্মত বহুতখিনিয়ে সন্মত, আ কিন্তু আ এনেকৈ ক'ব নোৱাৰি জানো যে কভিড নাইনটিনতো স্কুল কলেজসমূহ বন্ধই আছিলে। স্কুল কলেজসমূহ বন্ধ থাকিলে যদি এই ডিজিটেল প্লেটফৰ্মটো ব্যৱহাৰ কৰা নগল হয় ডিজিটেল শিক্ষা হিচাপত ব্যৱহাৰ কৰা নগল হয়, তেন্তে আ ল'ৰা ছোৱালী সকল শিক্ষাৰ প্ৰতি চাগে আগ্ৰহ নোহোৱা হৈ গল হয়। তুমি কি কোৱা ইয়াৰ বিষয়ে।
হয় বাৰু কাৰণ যিহেতু মানে কভিড নাইনটিন প্ৰায় এক ডেৰ বছৰ আছিলে তেতিয়া শিক্ষা প্ৰায় কমি এক মানে প্ৰায় কমিহে কমিয়ে গ'লে হয়, কিন্তু ডিজিটেল শিক্ষাৰ কাৰণে তোমাৰ এই ডেৰ বছৰত ঘৰত থাকি হলেও মানে পঢ়া শুনা মানে প্ৰতিযিত্ব নকৰিলেও এটলিষ্ট মানে অকমান হলেতো কৰিছে মানে একেবাৰেো পাহৰি যোৱা নাই চ' মানে এক দেৰ বছৰ ধৰিতো অলপতো পঢ়িছে সেইটো কাৰণে আমাৰ ইমানো যোৱা নাই আৰু পঢ়াত খিনি পঢ়িছে, ভালে খিনি পঢ়িছে। কিন্তু তেওঁ এটা মানে বেগ দিয়াৰ পিছত বহুতখিনি ক্ষতিও গৈছে সকলোৰে
ঠিকে বাৰু মই সন্মত কথাখিনিৰ লগত পঢ়িছে ল'ৰা ছোৱালী খিনিয়ে এতিয়া বাৰু কভিড নাইনটিন এতিয়া সময়খিনি গ'ল কভিড নাইনটিনৰ সময়খিনিৰ কথাত পাতিলো আমি। আহ বৰ্তমান সময়তো কলেজ খুলিছে স্কুল খুলিছে। আ তাৰ লগতে চৰকাৰেও বহুত ধৰণৰ ডিজিটেল আ শিক্ষাৰ বাবে আম প্লেটফৰ্মবোৰ আ ৰিলিজ কৰি দিছে আ বেলেগ বেলেগ ধৰণৰ প্লেটফৰ্ম উলিয়াইছে যাতে ল'ৰা ছোৱালীসকলে শিকিব পাৰে আৰু বেছি ভালদৰে শিকিব পাৰে। উম এতিয়া মই ভাবো যে লাহে লাহে লৰা ছোৱালী খিনিৰ ধাউতিটো উ ডিজিটেল শিক্ষাৰ ফালে বেছি যাই থকাৰ নিচিনা লাগে। আ স্কুল কলেজৰ শিক্ষাতকৈ যেন তেওঁলোক আ স্কুল স্কুল কলেজ যায় কেৱল এটেণ্ডেঞ্চটো দিব লাগে বা স্কুল কলেজত কেতিয়াবা তেওঁলোকৰ মনো নালাগে কাৰণ শিক্ষকসকলৰ অম আধুনিক কোনো ধৰণৰ আ শিক্ষা পদ্ধতি নাই তেওঁলোকে পুৰণি শিক্ষা পদ্ধতিৰে বে ব্যৱহাৰ কৰে আ এইটো বিষয়ে তুমি কি ভাবা শিক্ষকসকলেও কিবা উন্নত হব লাগে নেকি নিজৰ হিচাপত? যেনে কৈ অম সময়বোৰ গৈ আছে
নহয় মানে কাৰণটো চোৱা আজিকালি মানে মোবাইলত ফোনত বা টেলিগ্ৰাম ইউটিউব চামথিং মানে যিমান আছে চবতে মানে সব বস্তু পোৱা যায়েই চ' মানে সেইটোয়ে আৰু আজিকালি মানে চবেতো সুবিধটোৱে বিচাৰে ন ইচ স্কুলত বা বিদ্য়ালয়ত গৈ কি নাই যিহেতু ইউটিউবত ভালকে ভালকে গোটেইখিনি পোৱা যায় সেইটো কাৰণে ইউটিউবে বেছিভাগ চাই আৰু আজিকালো দেখিবলৈ পোৱা গৈছে যে পি ডাব্লিউ আহ তোমাৰ পি ডাব্লিউ ইটেস্ত চি ডাব্লিউ কমাৰ্চৱালা ফিজিক্সৱালা এনেকুৱা বহুত কেইটা মানে ইলেক্ট্ৰনিক বা নেটৱৰ্কৰ আহিছে সেইটো কাৰণে বেছিভাগ আজিকালি ডিজিটেল ৱৰ্ল ডিজিটেলতে সোমাই গৈছে যেতিয় লকডাউন ষ্টাৰ্ট হৈছে তেতিয়া পৰা ডিজিতেলতে সোমাই যোৱা গৈছে এতিয়া মোৰ মতে তোমাৰ শিক্ষকসকলে অকমান মানে ডিজিটেল হব লাগে ঘৰত ধৰাও কেতিয়াবা এক্সট্ৰা থাকিলেও ধৰা মানে ক্লাছ কৰোৱা কিবা মানে যিমানখিনি সুবিধা পাৰে ডিজিটেলতো কৰিব চেষ্টা কৰিছে কিন্তু আৰু অকল উন্নত হলে বেছি ভাল আছিলে
হয় হয় মই এইখিনি কথাৰ লগতো উন্নত শিক্ষকসকলেও তেওঁলোকৰ ফালৰ পৰা চেষ্টা কৰি কৰিব লাগে আৰু বেছি উন্নত হোৱাকৈ আহ লগতে আৰু মই এটা বস্তু উল্লেখ কৰিব বিচাৰিছো যে আজিকালি যিবোৰ চাকৰি ক্ষেত্ৰতো এতিয়া চাকৰি ক্ষেত্ৰত আহ ইমানখিনি চেনেল ওলাইছে চেনেল ওলাইছে লগতে গুগল হওঁক বেলেগ বেলেগ আহ জেগা আছে তাৰ পৰা তেওঁলোকে ডাইৰেক্টলি তেওঁলোকে জেনেৰেল নলেজ সাধাৰণ জ্ঞানখিনি গণিত আহ ইংৰাজী এনেধৰণৰ বিষয়বোৰ বিষয়বোৰৰ বাবে যিবোৰ প্ৰশ্ন তেওঁলোকে মানে পঢ়িব লাগে আৰু প্ৰেক্টিচ কৰিব লাগে সেইবোৰ পায়ে যায় ত' গতিকে কিতাপৰ চাহিদাটোও কমি গৈছে হয়নে সেইটো এটা চেলেঞ্জ বুলি ক'ব পাৰো আমি যে কিতাপৰ চাহিদা খিনি কমি গৈছে আগতে আহ কিতাপ খিনি বহুতখিনি বিক্ৰী হৈছিল কিয়নো ডিজিটেলত ডিজি ডিজিটেল হিচাপে বস্তু খিনি পোৱা যোৱা নাছিলে এতিয়া আকৌ কিতাপৰ ছেলিং খিনি কমি গৈছে তাৰ বিষয় তুমি কি ভাবা ল'ৰা ছোৱালীখিনি লাহে লাহে লাহে লাহে কিতাপৰ পৰা লেপটব টেস্প বা ম'বাইল ফোনলৈ আহি আছে যেন লাগিছে হয়নে?
মানে আ উন্নত হৈছে সটো ঠিকে আছে উন্নত হৈছে আমাৰ দেশো উন্নত হব হৈছে ভালে আছে সকলো ফালে ভালে গৈছে কিন্তু মানে ইমানো যাব নালাগে শিক্ষা যোনটো মানে কুৱেশন এনচাৰ একজামত আহে সেইটো মেক্সিমাম তোমাৰ কিতাপৰ পৰা এন চি আৰ টিৰ পৰা আহে চ' মানে যিমানেট নাচাওক যিমানে টেপ ইউজ নকৰকিয় মোবাইল ইউজ নকৰক কিয় প্ৰথম মানে কিতাপখন পঢ়াতটো বেছি ভাল কাৰণ যিমান কুৱেশচন এচাৰ আহে এখন কিতাপৰ পৰাই আহিব মোবাইলে গোটেইখিনি কেতিয়াও দিব নোৱাৰে ডিজিটেল হব বিচাৰিছে ভালেই বাৰু বাট কিতাপখন কেতিয়াও এৰি দিব নালাগে
উ হয় হয় আৰু লগতে মোবাইলত বহুত খিনি বস্তু আহ ভুল তথ্য়ও পোৱা যায় বুলি মই ভাবো ভুল তথ্য বা যিবোৰ বস্তু লৰা ছোৱালীয়ে বয়সৰ হিচাপত জানিব নালাগে তেনেকুৱা ধৰণৰ বস্তু বোৰো মোবাইলত পাই যায় গতিকে তেওঁলোকে পঢ়াতকৈ বেছি আহ বেলেগ বস্তুবোৰত চচিয়েল মিডিয়া এইবোৰত লাগি থাকে যেনেকৈ ফেচবুক হল ইনষ্টাগ্ৰাম হল তেনে বস্তুবোৰত তেওঁলোকৰ ধাউতিতটো বেছি বাঢ়ি যায় মই দেখা পাওঁ মোৰ ঘৰত মোৰ ভাইটিক মই দেখা পাওঁ যে মোবাইলটো উলিয়াই লৈ প্ৰশ্ন উলিয়াবলৈ বা পঢ়িবলৈ মোবাইলটো উলিয়াই লৈ কিন্তু শেষত গৈ ইউটিউব চাই ইনষ্টাগ্ৰামত ভিডিঅ' চাই ল'ৰা ছোৱালীখিনিক মোবাইল এডিক্ট কৰাৰ নিচিনাও হোৱা নাই জানো ডিজিটেল এজুকেচন খিনিয়ে
কাৰণ চোৱা আজিকালি বেলেগৰ কথা নকওঁ মইো কেতিয়াবা পঢ়িব ধৰিলে তোমাৰ বেলেগ চচিয়েল মিডিয়াত নটিফিকেশচন আহিলে মোৰো পঢ়াটো ক্ষতি প্ৰায় ক্ষতি হৈ যায় মোৰ বুলি নহয় প্ৰায় মানুহৰে ক্ষতি হৈ যায় সেইটো কাৰণে পঢ়া সময়ত মোবাইলটো দূৰত ৰখাতটো বেছি ভাল
উ সেইটো হয় পঢ়া সময়ত মোবাইলটো সেইখিনি লৰা ছোৱালীৰ আহ মনোযোগ আৰু তেওঁলোকৰ পঢ়াৰ প্ৰতি ধাউতিয়ে তেওঁলোকৰ আহ এইখিনি দৰ্শায় যে তেওঁলোকে কিমানখিনি পঢ়িব ইচ্ছা কৰিছে বা তেওঁলোকে কিমান খিনি পঢ়িব পাৰিব তেনেকুৱা ক্ষেত্ৰত অকল ষ্টুডেন্ট বুলি নহয় বহুত কাম কৰি থকা মানুহৰো হয় বৰ্তমানতো ডিজিটেল শিক্ষা অকল ষ্টুডেন্টৰ বুলি নহয় কাম কৰি থকা তেওঁলোক কোনোবা কোনোবা মানুহ বেলেগ বেলেগ ধৰণৰ কাম কৰি আছে শিক্ষকতা কৰি আছে যিকোনো বেলেগ কাম কৰিছে কিন্তু তেওঁলোকৰ কাৰণে লাৰ্ণিং অপেন হৈ আছে তেওঁলোকে যিকোনো বস্তু শিক্ষা তেওঁলোকে যদি এয়াই শিকিব বিচাৰে তেওঁলোকে বেলেগ আৰু কিবা বস্তু ডিজিটেল বস্তুৰ বিষয়ে শিকিবলৈ বিচাৰে বা তেওঁলোক ইতিহাস শিকিবলৈ বিচাৰে সেইবোৰ বস্তু মোবাইলত উপলব্ধ এইটোক এটা মই মোবাইলৰ এটা মোবাইল বা ডিজিটেল এডুকেশ্যনৰ এটা উপলব্ধি বুলিও ক'ব পাৰো নহয় জানো যে সব মানুহৰ কাৰণে সকলো মানুহৰ কাৰনে ইমানখিনি সুবিধাজনক হৈছে ডিজিটেল এজুকেশচন ইমান খিনি অ বেয়া গুণ থকাৰ পিছতো বহুত খিনি বেয়া গুণো আছে লগতে ডিজিটেল এজুকে্যনৰ ভাল গুণো আছে বুলি ক'ব পাৰো আমি
হয় বাৰু ডিজিাৰু মানে ভাল কোনো আছে লগতে বেয়া কুোনো আছে কিন্তু আজিকালিতো এটা কথা জানে যাৰ কুসংস্কাৰ আছে তাৰ উপকাৰো আছে মানে উপকাৰো আছে আৰু অপকাৰো আছে সেইটো কাৰণে দুইটা বস্তু সমানে বজাই ৰখাত অতি গুৰুত্বপূৰ্ণ সেইটো নিজৰ ওপৰত কথা যে কথাটো মানে বজাই ৰাখিব পাৰিছেনে নাই
হয় সেইখিনি ক'ব পাৰো মই সেয়াই ক'ম মই যে ডিজিটেল এডুকেশ্যনৰ বহুতখিনি বেয়া গুণো আছে ভাল গুণো আছে কিন্তু সেইখিনি মানুহৰ লগত কথা ল'ৰা ছোৱালীৰ অভিভাৱকখিনিৰ লগত কথা লগতে ল'ৰা ছোৱালীৰ নিজৰ মনোযোগ পঢ়িবলৈ ইচ্ছা ধাউতিৰ লগত কথা যে তেওঁলোকে ডিজিটেল এডুকেশ্যন ডিজিটেল শিক্ষা কেনেদৰে ব্যৱহাৰ কৰিব তেওঁলোকৰ দৈনন্দিন জীৱনত গতিকে এইখিনি কথা কৈয়ে মই আলোচনী সেইখিনি সামৰিবলৈ বিচাৰিছো ধন্যবাদ
ধন্যবাদ